হেল্ল'
কি খবৰ
অ ভালে তোমাৰ
এ ভালে কি কৰি আছা
অ মই অনলাইনত কাপোৰ চাই আছিলো এটা অৰ্ডাৰ দিম বুলি ভাবি আছিলো
অ কে অ তুমি লৈছা ল'বা নেকি তুমি
অ এ তোমাৰ এই মানে এনেই লম বুলি ভাবি আছো এতিয়া গৰমৰ কাৰণে কাপোৰ
অ
সেইকাৰণে আৰু এই ফুৰিব যাম মানে সেইকাৰণে দুটামান লওঁ আৰু নতুন কাপোৰ কৰ সেইকাৰণে ল ভাতটো খালোঁ
কি খালা তুমি
মই দালি ভাত চব্জি খালোঁ
অ কোনে বনাইছে
ময়ে বনাইছিলো তুমি খালানে
অ খালো এই এতিয়া খালো তাৰছত গা চা ধুই আহিলো মই
অ এতিয়া খালা নেকি আচ্ছা এতিয়া মই খাই কিনে মই এই তোমাৰ এনেে কুৰৰ্টা এই কুৰৰ্টা চেট
আহ আহ হয় নেকি অ
হয় তুমি এনে কৰ'ৰ পৰা লোৱা কাপোৰ অনলাইন লোৱা নে অফলাইন অনলাইনে লোৱা ন অনলাইন ভাল ভাল আহে কিন্তু
অ অনলাইন মানে তোমাৰ যেনেকুৱা মান মানে ইমান বহুত মানে ভেৰাইটি থাকে ন তোমাৰ যেনেুকোৱা ভাল লাগে সেনেকুৱা তুমি লব পাৰা কিন্তু অনলাইন এটা বস্তু বেয়াও আছে জানা না অৰ্ডাৰ কৰিলে কেনেকুৱা আহিব কেনেকুৱা নাহে ন অফলাইন মানে এতলিষ্ট তুমি হাতে দি টাচ কৰি তুমি চাবা পাৰা এ তাতে দাম থাকে সেইটোয়ে এই মই ক এই কৰ্ট চেট বিলাক চাইছিলো মইয়ো
অ এতিয়াতো মোৰ মানে টাইম নাই এতিয়া বৰষুণ দিয়া নিচিনা হৈ আছে যে সেইকাৰণে গ'লে আৰু তোমাৰ এ হৈ যাব যে মই ভাবি আছো মিনিচাৰ্ট অৰ্ডাৰ কৰো বুলি ভাবি আছো
অ আচ্ছা আচ্ছা কিন্তু মিনচাৰ্ট সেইটো তোমাৰ সেইটো কি কাপোৰ
কাপোৰ নহয় এনে আৰু কিবা কিবি বস্তু উম মিনিচৰ্ট অৰ্ডাৰ কৰো বুলি ভাবি আছো উম উম মানে কাপোৰো ল'ম আৰু এটা কিবা মই মোক হেডফোন লাগে সেইটো হেডফোনটোও অৰ্ডাৰ কৰিম বুলি ভাবিছো
কাম থাকিলে
অ অ হয় মিনিচৰ্ট অলপ দামেই থাকে
সেইটো কেনেকুৱা জানা তোমাৰ লোকেশ্যনৰ টাইপ সেইটো সেইফালে থাকিব ন সেইবিলাক ডিলিভাৰী হ'ব নাই সেইটোও তুমি মিনিট কৰিলে তোমাৰ এই বস্তুখিনি দেখা পাব কিন্তু যদি ডিলিভাৰী নেদেখায় ত ন নহব মানে
উম উম উম হয় ঠিকেই কলা এইটোতো
আৰু বস্তু বিলাক বহুত কম ভেৰাইটি ইমান নাই কিন্তু মিনি চত তোমাৰ আৰু যি আছে বহুত দাম দাম আছে এনে তুমি মানে কিবা কল্ড ড্ৰিংক চিপছ এইবিলাক যদি অৰ্ডাৰ কৰা সেইটো সেইটো কাৰণে ভাল আছে কম
অ সেইটো কাৰণেতো ভাল সেইটোতো ব্লেংকিতো ভাল হয় সেইটো তোমাৰ উম এনেতো কাপোৰৰ কাৰণেতো তোমাৰ এই ফ্লিপকাৰ্টে আৰু মিছৱে সেইবোৰ ভাল হয় যে সেইকাৰণে আৰু এনে বস্তু সেইটো মই মানে হেডফোনটো মোৰ বেয়া হ'ল মোৰ এটা ৱায়াৰটো হেডফোন আছিল সেইটো বেয়া হৈছিল
কি দি লৈছিলা এইটো
এইটো মই তোমাৰ এনে কিনিছিলো আৰু দোকানৰ পৰাই কিনিছিলো এতিয়া বেয়া আপোনাৰ আগৰটো এটা আছিল মোৰ অ এয়াৰপডছতো আছিল এটা সেইটোতো মানে
ৱায় ৱায়াৰ থকা নে নন ৱায়েৰ ৱায়ানটি ‌ আছিলে সেনকা
এত এতিয়াতো ই এতিয়াতো মো মোৰ এ হেডফোনে আছিল তোমাৰ ৱায়াৰ
অ আচ্ছা আচ্ছা অ অ
সেইটো ভাল হয় যে চাৰ্জ চাৰ্জ দিব নালাগে যে সেইকাৰণে ভাল
উম কিন্তু জল্দি বেয়াও হয় জানা না
উম উম
বেছি পানী চানী লাগিলে এইবিলাক বেয়া হৈ যায় আৰু তাৰতো চিঙা ভয় থাকে জানা যদি ভালকে তুমি ফুলফিড যদি নাৰাখা তেতিয়া অলপ যদি কবাত লাগি গ'লে মানে টানি গ'লে
উম উম হয় সেইটোতো হৈছে সেইটো হৈ যায় ঠিকে ক'লা। তোমাৰ কোনটো আছে হেডফোন?
এই মোৰ এয়াৰপডছ আছিলে, মই ইউজে নকৰোঁ। এই দাদাই দিছিলে গিফ্টত।
অ-অ। কিয় ইউজ নকৰা, ভাল নোপোৱা?
ফুটাতো ইমান ডাঙৰ নহয় মানে, ওলাই-ওলাই যায় জানানা?
অ-অ।
এইবিলাক লগাবই নোৱাৰোঁ মই এনেকুৱা। এনে, এই হেডফোন অ-অ, এই হেডফোন আগতে লগাইছিলোঁ কিন্তু সেইটোও ওলাই যায় মোৰ, মানে নাথাকে কাণত। এক মিনিটটো নাথাকে, ওলাই যায় মানে।
অ! কাণটো সৰু আছে নেকি তোমাৰ?
অ কাণৰ ফুটাটো চাগে সৰু, সেইকাৰণে।
অঁ! সেইকাৰণে হৈছে অঁ। সৰু-সৰু থাকাও পাইছ পাই চোন তোমাৰ। এটা সৰু থাকা হেডফোন পায়।
মোৰ কাণতে নাথাকে এনেকুৱা। তুমি এক, একবাৰ লগাই চাবা চোন, এক মিনিটো নাথাকে। ওলাই যায়।
উম।
মানে কেনেকুৱা? তুমি যদি লগাই থাকা যদি পৰি যায়, পৰি কিনে বেয়া হৈ যায় ন। সেইকাৰণে মোৰ ভয় লাগ এই মানে মোৰ দাদাই দিছিলে, 'বোটছ'ৰ দিছিলে।
অঁ-অঁ।
পোন্ধৰশ নে দুহেজাৰৰ আছ
পোন্ধৰ এই তোমাৰ যে 'বোটছ'ৰ যে, বহুত ভাল হয় কিন্তু দামটো এনেকুৱাই আৰু বেছি থাকে।
নাজান না?
হয় নেকি?
এক দিন ইউজ কৰি তাৰ পিছত এই ভাইতিবিলাকে ইউজ কৰিলে এইবিলাক। ইহঁতে মোৰ মানে ওলাই যায় ন? উম। এই নৰ্মেলি মোবাইলৰ গান শুনি লও‍ঁ মই। আৰু তোমাৰ কিন্তু বেছি সেইবিলাক লগোৱাও বেয়া জানানা। একবাৰ কি হৈছিল মই, হেড মই মানে টিউচন কৰাব গৈ আছিলোঁ, হেড ফোন লগাই কেনে পুৰা দুটা হেডফোনে লগাইছো আৰু স্পীকাৰত দিছোঁ একদম গানটো। তোমাৰ পিছ পিছফালেদি গাড়ী আহি আছে মই গমে পোৱা নাই। কোনোবা এটা মানুহ এই টানি লৈছে, নহ'লে সেইদিনাটো উৰাই দিলে হয়। ট্ৰাকটো আৰু ট্ৰাকেও গম পাব লাগে, চাইডেদি যাব লাগে।
উম। আৰু এনেই ৰাস্তাত তুমি এনেই কৰবালে ওলালেনো, তেনেকুৱা পিন্ধিব নালাগে হেডফোন।
আৰু নহয়, আৰু লগালেও মানে এটা লগোৱা যে তুমি মাত শুনা পাবা বাহিৰৰ।
উম-উম! হয়, এটা লগালে ভাল হয়।
মানে সেইটো টাইমত নতুন আৰু মানুহ চবেই ইউজ কৰিছিল ন সেই সেইকাৰণে আৰু বাদচা ইমান ডাঙৰ নাছিলো আমি যে। ক্লাছ টেনৰ, টেনৰ নহয় মেট্ৰিক এই ইলেভেন, টুৱেল্ভৰ কথা এইটো।
অ! হয় নেকি? এ তোমাৰ এনেইটো উম আৰু তুমি এটা যে থাকে হেডফোনটো ডাঙৰ কে থাকে ন, কাণত যে পুৰা কাভাৰ কৰি লয় যে, সেইটো ভাল লাগে ন?
সেইটো আছে আমাৰ ঘৰত কিন্তু আমাৰ নহয় এই মামাৰ লৰাৰ হয় এইটো। শুনিয়ে থাকে তাতেতো-তাতেতো তুমি বাপৰে চিঞৰি দিয়া, তেতিয়াও গম নাপাব।
উম-উম, হয়। এইটো পুৰা বন্ধ হৈ যায় যে।
পুৰা কাণটো একদম বন্ধ কৰি দিয়ে যে। অঁ গুডমৰ্ণিং। কিন্তু ভাল হয় তাতে লাইট-চাইট লগোৱা থাকে ন'?
উম, মইতো তোমাৰ সেইটোৱে ভাল পাওঁ। এই তোমাৰ যে এনেকুৱা থাকে ন ' এটা ৱায়াৰ অলপ ৱায়াৰ যে থাকে কায় তোমাৰ গলত যে লগাই যে।
অঁ, অঁ।
হেনেকুৱাও ভাল পাওঁ মই।
মই সেইবিলাক কিনাই নাই। কিয় জানা মোৰতো নাথাকে লগাই লৈ কিনে কি কৰিম মই।
অঁ, অঁ।
কিন্তু মোৰ এতিয়া এটা স্মাৰ্ট ৱাটচ ল'ব মন আছে মানে এই
অঁ স্মাৰ্ট ৱাটচ, অঁ বহুত ভাল হয় স্মাৰ্ট ৱাটচটো। মোৰো মন আছিল কিন্তু মই লোৱাই নাই। সেইটোত মানে তোমাৰ এনেই মানে এইটো নহয়ে ন'।
উম, উম।
বহুত সৰু সৰু মেছেজ-চেছেজ কৰিব পাৰিম কিন্তু ইমান সৰু সৰুকে কেনেকে কৰিব পাৰি না? হোৱাত এপত যে সেইকাৰণে। কিছুমানে কৰে কিন্তু ন '? সেইটো এক্সামটো লৈ যায় কিছুমানে হেনু।
অঁ, অঁ বাপৰে মাথা আজিকালি বহুত মাথা আছে সিহঁতৰ। কি কি নকৰে স্মাৰ্ট ৱাটচত। পত্ পেনটো আজিকালি কেমেৰা ওলাইছে।
উম, উম হয় হয় সেইটো মই টিভিতহে দেখা পাইছিলো কিন্তু এদিন স
মাদিও স্কেন কৰি লয়।
অঁ, অঁ চশমাও আছে।
বহুত আজিকালি চিটিং মাৰা মাথা বহুত। অঁ, মানে কোৱেইছনটো এইটো কৰি লয় আৰু মানে তাৰ দি কানেক্ট থাকে জানা? এইটো মানুহে মানে দি থাকে আৰু নহলে এনেও নৰ্মেলি তোমাৰ আনচাৰটো দেখাই দিব তাত তুমি লিখি থাকা বচ।
অও সেইট্ এনেকুৱা ন'? কি কি আজিকালি ওলাইছে।
উম, এইটো আৰু গৰীব মানুহ বিলাকে এই এইবিলাক নলয়। এইবিলাক যি একদম যোনে ধনী ন' এইবিলাকে বেছি জগৰ
হয়, তোমাৰ আজিকালি বহুত ইলেক্ট্ৰিক ডিভাইচ এইবোৰ বহুত ওলাইছে। ৰবৰটো থাক্ কে কিছ মান তোমাৰ ৰ
অঁ, ৰবৰ তাৰপিছত কেমেৰা লগাই ৰাখে বাপৰে কানৰ চাইডত কিবাত।
আৰু তোমাৰ এই যে আ আমি যে তোমাৰ এই যে কিছুমানে যায় ন' গভমেণ্ট জবৰ এ কৰিবলৈ এক্সাম দিবলৈ কিছুমানে কি কৰে উম, উম। মানে সেই কাণ কাণৰ ভিতৰত এটা ডিটেক্টিভ কিবা থাকে তোমাৰ হেডফোনৰ নিচিনা একদম ভিতৰত সোমাই লয়। সেইটো কোনো দেখাও নাপাই সেনেকুৱা সৰুকে থাকে।
অঁ - আ শুনি থাকে কিবা আনচাৰ কৈ থাকে বা -
অঁ আৰু চুলি দি ঢাক্ ঢাকি দিয়ে আৰু এনেকুৱা।
উম, উম এ বহুত মাথা আজি-কালি। মজ মো মোজা যে পিন্ধে মোজাত সোমাই লয়। গলত সোমাই ছোৱালী গিলাতো আৰু আছে ন'?
অঁ, হয় সেনেকুৱা।
এ লুকুৱাব পাৰি।
এ আমি যে সিটো যে চেক কৰিছিলোঁ। চেক কৰাটো তেতিয়াই গম পাইছিলো ন যে এনেকুৱাও থাকে বুলি।
অ।
উম তোমাৰ ধৰা পৰিছে চাগে ন কিছু তোমালোকৰতো ধৰা ন?
ধৰা পোৱা পোৱাতো নাই আমি ন।
উম মানে কি পৰিছে চাগে উম।
না নাই নহয় এতিয়াতো ষ্ট্ৰিক হয় ন। কিন্তু মাথা আছে তেতিয়াও আমি-আমি-আমি ইমানতো গম নাপাও ন। কিন্তু ইহঁতে ক ক'ত লুকাই ৰাখিব আমি গমেই নাপাম। ইহঁতৰ মাথা বহুত থাকে।
আৰু কিছুমানৰ চাৰ্টৰ বাটমতো থাকে, চাৰ্টৰ বাটমত। উম। কিবা কিবি থাকে আৰু। আজি কালি বহুত কিবা কিবি ওলাইছে। আৰু মই এটা এইটো দেখা পাইছিলো তোমাৰ ৰিলচত, এ ক্লিপতো থাকে ছোৱালী মানুহ যে ক্লিপ যে লগাই যে সেইটোতো থাকে।
এইকাৰণে ক্লিপ ক্লাৰৰ ৰবাৰ এইবিলাক ল'ব
অ ল'ব দিয়া নাই অ হয়। সেইকাৰণেটো উম উম আঙুঠিত-আঙুঠিত থাকে, তোমাৰ ঘড়ীত থাকে, সেইকাৰণে সেইবোৰ দি নিদিয়ে আৰু কিছুমানেটো তোমাৰ এ গলত যে পিন্ধা এইটোৰ লগতো লগাই লয়। কিবা নেকলেচ-চেকলেছ পিন্ধি লয় সেইটোতো সোমাই লয় কিবা, কেনেকুৱা কেনেকুৱা দি এইটো আছ
এনে কোনো সময় এনেকুৱাই থাকে যে এই কব যে মই পূজা কৰিছো এইটো পিন্ধিবই লাগিব, যন্ত্ৰৰ এনেকুৱা হিচাপত সেইটোতো সোমাই লয়, এতিয়া মানুহ বিলাক ভাবে ন এই কি ওলাম সেইটো বস্তু অ
বাহিৰৰ ফালে এনেকুৱা বহুত হৈ চাগে।
কিন্তু আমি চেক কৰোতে তে ইমান একো হোৱা নাই ন।
অ অ এনেকুৱা নাছিল কিন্তু।
ঠিক থাকে আছিলে, মানে আনাতো নাই মানে একবাৰ মানা কৰি দিছো ইহঁতে থৈ আহিছে।
উম উম হ'লেও মানে কিছুমানে এই বাহিৰাত বেছি হয় এইটো চাগে, বাহিৰাৰ পৰাই অহা হয় ন এইটো আজিকালি
অ অ বাহিৰত বেছি এই আমাৰ এইফালে অকমান কম আছিল আৰু গম পাই ন চি আৰ পি এফৰ সেইফালে দিছে। ইমান চেকিং হৈ আছে, তাৰ পৰা আৰু চেকিং হ'বয়ে। সেইকাৰণে লৈ অহা নাই আৰু লৈ আহিলে কি হ'ব নিজৰ, নিজৰ ফিউচাৰটো বেয়া কৰিব আৰু কি হ'ব।
উম উম হয়। সেইকাৰণেতো উম উম উম হয়। এ বহুত কিবা কিবি এনেকুৱা হৈ থাকে। অ অ অ অ দিয়া দিয়া।